হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল' হেল্ল'? হয় হয় পাই আছোঁ, তুমি শুনাইছানে?
অ পাইছো পাইছো, কি কৰি আছা?
অ, মই এইয়া আছো এনেই, তুমি কি কৰিছা?
মই এয়া ভাত - পানী খাই উঠিছোঁ, তুমি ভাত - পানী খোৱা বোৱা কৰিলা নে?
অঁ মই ভাত - পানী খোৱা নাই।
অঁ বাকী খবৰ খাতি কেনেকুৱা?
ভাল ভাল, তোমাৰ ভালে?
মোৰ ভালেই ভালেই।
অ অ।
তাকে বহুদিন হ'ল বোলো তোমালৈ ফোন চোন কৰা নাই আজি বোলো বিশেষ এটা বিষয়ৰ ওপৰত ফোন কথা পাতো বুলি তোমালৈ ফোন কৰিলো।
অ কেনে ধৰণৰ বিষয়টো?
অহ অ বিষয়টো মানে এনেধৰণৰ হব হেৰি এই এতিয়া তুমি চাবলৈ গ'লে কি হয় আমাৰ জীৱনত জীয়াই থাক মানে জীৱনত সফলতা লাভ কৰিবলৈ হ'লে তোমাৰ অ ভাগ্যখনৰ বেছি প্ৰয়োজন হয় নে পৰিশ্ৰমৰ বে বেছি প্ৰয়োজন হয় বিষয়টো কেনেধৰণৰ হ'ব বাৰু?
একদম সুন্দৰ বিষয়।
হয়, হয়।
হয়।
আজ এতিয়া তুমি বাৰু প্ৰথমে কোৱাচোন এক কথাত কোৱা যে তইমাৰ মানে জীৱনত সফলতা লাভ কৰিবলৈ ভাগ্যৰ প্ৰয়োজন নে পৰিশ্ৰমৰ প্ৰয়োজন?
এতিয়া সেইটো কথা কবলৈ গ'লে মোৰ মতে দুয়োটাই প্ৰয়োজন কিন্তু ভাগ্যই তোমাক কেতিয়াবাহে উ ভাগ্যই মানে কে তেতিয়াৰ বাহে তোমাৰ আ উম হেৰি যিকোনো এটা আম এ চাকৰিৰ ক্ষেত্ৰত পোৱা চানস থাকে কিন্তু পৰিশ্ৰমৰ তোমাৰ এটা আ সঠিক হেৰি থাকে মানে। য তুমি যদি পৰিশ্ৰম কৰা মানে পৰিশ্ৰমে অ তোমাৰ পোৱাৰ বেছি চান্স থাকে।
হয়, হয় তুমি এতিয়া যিটো কথা ক'লা সেইটো ঠিক কথাই কৈছা কাৰণ মানে এতিয়া কি হয় তুমি যেতিয়া পৰিশ্ৰম কৰি যাবা কিবা এটা কামত তোমাৰ সেই কামটো যেনে ধৰণে হলেও মানে যি মানে অলপ লাগিলে সময়ে হওঁক তোমাৰ কামটো হৈ উঠিবগে মানে উম কিন্তু তোমাৰ ভাই ভাইগ গ্যখনৰ কথা এনেকুৱা মানে তোমাৰ এই ভাগ্যৰ কথাটো মানে তোমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত ইমান এটা প্ৰযোজ্য নহয়। কিন্তু মানে মানুহে কয় আৰু কিন্তু ভাগ্য খনৰ কথা ক'ত প্ৰযোজ্য হয় তুমি গম পোৱা নাই বাৰু? এতিয়া তুমি এতিয়া এই ল লটাৰী যে খেল হয়, লটাৰী মানে ভাগ্য পৰীক্ষাৰ যি খেল হয় সেই তাৰ যেনিবা তুমি টিকেট এটা ল'লা যেনিবা দেই তাৰপিছত অ তোমাৰ তাত যেনিবা তুমি কিবা এটা পাই গলা তোমাৰ সেইটো তেতিয়া সেইটো ভাগ্যৰ কথা সেই টো মানে তেতিয়া মানুহে কব পাৰে যে এইটো ইয়াৰ অ ইয়াৰ ভাগ্যখন ভাল আছিল সেই কেনে পালে সেইটো মানে তাত কোনো পৰিশ্ৰমৰ মানে দৰকাৰ নাই আছ চলতে উ'ম। কিন্তু তাৰ তুলনাত পৰিশ্ৰমটো কেনেকুৱা হয় তুমি এতিয়া ধৰি লোৱা আ পুলি এইটো কি বুলি কয় পুল পুলিচৰ এতিয়া চাকৰিৰ কাৰণে তুমি যেনিবা এ ক কাম কৰি আছা, মানে তুমি ৰাতিপুৱা দৌৰিব যোৱা, এক্সাৰচাইজ কৰা। তাৰপিছত ভালদৰে পঢ়া-শুনাও কৰি আছা যেনিবা দেই, কিন্তু তুমি এইবছৰ নাপালা দেই, এই মানে এইবছৰ তুমি দিছ দিছিলা ইণ্টাৰভিউ, কিন্তু তুমি নাপালা। কিন্তু কিছুমান মানুহে কি কয়, অ' এই ল'ৰাটো ভাগ্য ভাগ্য খন বেয়া, আচলতে তাত ভাগ্যখনৰ কোনো কথা নাথাকে। কাৰণটো কি হয়, অ', নাথাকে। কাৰণটো কি হয়? তেওঁ চাগে কোনোবা খিনিত মানে অলপ, তেওঁ কষ্ট কৰা মানে চাগে কমিলে চাগে। সেইবাবে তেওঁ সেই কথাটো নাপালে, অ', সেই মানে চাকৰিটো নাপালে। সেইবাবে আমি মানে মানে তোমাৰ পৰিশ্ৰমটো মানে কৰিবই লাগে, যেনে ধৰণে নহ'লেও কাৰণ আজি এই তুমি এইবছৰ তুমি চাকৰিটো নাপালা, তাৰপিছৰ বছৰো নাপালা। কিন্তু তিনি নম্বৰ বছৰতো তুমি যেতিয়া মানে একেৰাহে পৰিশ্ৰম কৰি থাকিবা। তোমাৰ ভুলবোৰ তুমি শুধৰাব পাৰিবা আৰু শুধৰালে তোমাৰ মানে অ', সকলো ঠিক হৈ যাব, আৰু তোমাৰ চাকৰি পোৱাটো নিশ্চিত হ'ব আচলতে।
নিশ্চিত হ'ব, হয় হয় হয়।
সেইবাবে, আমি তোমাৰ মানে পৰিশ্ৰম আচলতে অ' ভাগ্যখনে মানে তোমাৰ হেৰি, এতিয়া ভাগ্য খন নাই বুলিও ক'ব নোৱাৰি, ভাগ্যৰ কথা মানে, কেতিয়াবা ভাগ্যৰ কথা হয়। যেনেদৰে এই লটাৰীৰ এই ক্ষেত্ৰত কলোঁ, সেইবোৰৰ ক্ষেত্ৰতহে আচলতে ভাগ্যৰ কথা হয়। কিন্তু তুমি এতিয়া পৰিশ্ৰম মানে যদি কৰি যোৱা, তুমি সফল হ'ব পাৰিবাই। আৰু কিছুমান মানুহ, মানুহে কি বুলি ভাবে গম পোৱা নাই?
হয় কোৱা।
মানে এতিয়া তুমি, তুমি যেনিবা অ', মই যেনিবা এতিয়া ধনী এঘৰত জন্ম হলোঁ দেই। তাৰপিছত, তুমি যেনিবা দুখীয়া পৰিয়াল এঘৰত জন্ম হ'লা। তুমি এতিয়া মোক যেনিবা কৈছাঁ যে, অ', ইয়াৰ ভাগ্যখন ভাল আছিল। সেইকাৰণে ই এইটো কি বুলি কয়, অ', এইটো কি ধনী এই ঘৰত জন্ম হ'ল, কিন্তু তুমি যদি, সেইটো কথা ভাবিয়ে যদি, তুমি ভাগ্যখনৰ কথা ভাবিয়ে যদি তুমি ৰৈ যোৱা সেইটোতো নহ'ব, হয় নহয়?
নহ'ব নহ'ব, হয় হয়।
তুমি নিজেই তুমি কষ্ট কৰিব লাগিব, কষ্ট কৰিব লাগিব। কষ্ট মানে, পৰিশ্ৰম কৰিব লাগিব। তাৰ ফল পাবা তেতিয়া, কিন্তু তুমি যদি এই মোৰ ভাগ্যখনে বেয়া বুলি, যদি তুমি যদি ৰৈ দিয়া। সেইটো কিন্তু তোমাৰ কাৰণে কিন্তু মানে বেয়াহে হ'ব। আচলতে,
হয় হয়, একদম তুমি ঠিক কথা কৈছাঁ, হয় হয়।
অ', মোৰ ফালৰ পৰা সেয়া কলোঁ। তোমাৰ ফালৰ পৰা কোৱাচোন দুই এষাৰ কথা।
হয়, এতিয়া তুমি যে যি ক'লা, পুলিচৰ ক্ষেত্ৰত। তুমি এতিয়া, পুলিচৰ যদি তুমি পুলিচৰ চাকৰি এটা পাবলৈ, যদি তুমি ভাগ্যখনলৈ ৰৈ থাকা মানে, তোমাৰ কাম নহ'ব। এতিয়া তুমি চোৱা, পুলিচৰ চাকৰি এটা পাবলৈ কিমান কষ্ট।
উম্,
তাত তোমাৰ দৌৰিব লাগিব, পঢ়িব লাগিব। সেই সমূহ নকৰি যদি তোমাৰ তোমাৰ ভাগ্য ঘৰলৈ আশা কৰি থাকা, বোলে ভাগ্যই দিব চাকৰি ৰৈ থাকোঁ, সেইটো নহ'ব নহয় তোমাৰ। সেইটোৱে, তাৰ তোমাৰ মানে ভাগ্যত পৰিশ্ৰমে তোমাক সফলতা অৰ্জন কৰিব পাৰে কিন্তু ভাগ্যই তোমাক কেতিয়াবাহে তোমাৰ যিকোনো এটা হেৰি, সফল কৰিব পাৰে হয়, ভাগ্য এনেকুৱা এটা বস্তু তোমাৰ মানে ভাইগ ক তুমি এতিয়া যেনেকে ক'লা এই লটাৰী টিকেট, তেনেকুৱা কিছুমানত সেই ভাগ্যৰ প্ৰযোজ্য হয় কিন্তু তোমাৰ পৰিশ্ৰমে সেইটো কথাত কিন্তু পৰিশ্ৰমৰ হেৰি নাই ভাইগ ভাগ্যৰ খেলত।
অ হয় হয়।
হয় হয়।
ঠিক কথা কৈছা হয়, মানে এতিয়া আমাৰ মানে আমি এটা কথা বুজি পোৱা উচিত যে আৰু জনা উচিত যে আমি তোমাৰ ভাইগ কৰ মানে ভাগ্যৰ কথা চিন্তা কৰি ৰৈ যাব নালাগে আমি পৰিশ্ৰমটো কৰি মানে সৰু পৰাই কৰি যাব লাগে আচলতে আৰু অ আৰু কিছুমানে কয় যে ভাগ্য বেয়া বুলি নকয় আকৌ কিছুমানে কি কয় গম পা নাই এ মোৰ কপালখনেই বেয়া তেনেকে বুলিও কয় কিছুমানে, আচলতে সেইটো কেনেকুৱা কথা হ'ল তেওঁলোক লোকে যদি কষ্ট নকৰে কষ্টৰ ফল ক'ত পাব? তুমি এতিয়া এ এজন মানুহে যেনিবা তুমি দিনে ৰাতিয়ে তোমাৰ কষ্ট কৰিছে, কষ্ট কৰাৰ ফলত তুমি কিবা এটা মানে অ সংস্থাপন পাইছে কিন্তু তাৰ তুলনাত যদি আন এজন মানুহে যদি এ মোৰ ভাগ্যই বেয়া বুলি কৈ পেলাই যদি ৰৈ থাকে, তেওঁ ক'ত কি পাব পাৰিব তাৰ জীৱনটো মানে একোৱে নহব আচলতে
হয় -হয়, হয়- হয়।
সেইবাবে আমি কথাটো বুজি অ, সেইটো আমি কথাটো বুজি পোৱা উচিত। আৰু তোমাৰ এতিয়া এ, ক'বলৈ গলে কি হয় অ পৰিশ্ৰমটো আমি কৰিব লাগে। আৰু মানে তোমাৰ নিজৰ যি স্কিল থাকে, আৰু কি মানে সকলোৱে, সকলোৱে মানুহে সকলো কাম মানে নাজানে আকৌ। সেইবাবে তুমি যিটো কাম জানা সেই কামটো তুমি সৰু পৰাই মানে একনিষ্ঠ হৈ মানে তুমি কাম কৰিব লাগিব এক্দম পুৰা মনত দি মনযোগ একদম দি পুৰা কাম কৰিব লাগিব আৰু তোমাৰ যি স্কিলটো আছে সেই স্কিলটো মানে তোমাৰ ডেভলপ কৰিব লাগিব আচলতে। একদম পুৰা ডেভলপ কৰি যাব লাগিব। কৰি যোৱাৰ ফলত তুমি যেতিয়া তুমি কষ্ট কৰিবা, কষ্ট কৰা কৰাৰ ফলত তুমি মানে কষ্ট অ পৰিশ্ৰম যেতিয়া কৰিবা, পৰিশ্ৰম কৰাৰ ফলত তুমি তাৰ মানে অ, লা মানে তেতিয়া তোমাৰ লাভ হবগে পিছলৈ গৈ পেলাই।
হয় -হয় -হয়, হয়-হয় মানে পৰিশ্ৰম কৰি গৈ হয়।
কোৱা।
হয়। পৰিশ্ৰম কৰিলে কৰি যাব লাগিব আৰু লগতে তোমাৰ ধৈৰ্য, ধৈৰ্য্য তু মেইন। তোমাৰ যিকোনো এটা কামত যদি অহ কৰি পৰিশ্ৰম কৰি আছে কৰি আছে কিন্তু পোৱা নাই, কিন্তু সেই পৰিশ্ৰম কৰি আছে পোৱা নাই সেইবুলি এৰি দিলে নহ'ব কিন্তু তুমি
নহব।
তুমি, সেই নিজকে মনৰ দি দৃঢ়তা ৰখাই পেলাই তুমি ধৈৰ্য ৰাখি পেলাই তুমি সেই কামটোতে লাগি থাকিব লাগিব, তেতিয়া তোমাৰ
হয় হয়।
সম্ভাৱনা থাকে মানে।
হয় হয় একদম সচা কথাই কৈছা উম তেনেকুৱা ধৰণৰ মানে আমাৰ মাজত বহুখিনি উদাহৰণো আছে আৰু দেখিছো মানে তেনেধৰণৰ যে, কিছুমান মানুহে কি কৰে যে কামটো কৰি আছে কৰি আছে মাজতে এৰি দিয়ে মানে। কষ্ট কৰিব মন নাযায় এলাহ কৰে, মানে তেওঁলোকৰ ধৈৰ্য্য নাথাকে এ আৰু মানে সেই কামটোৰ প্ৰতি মন মানে ভাগি যায়। কিন্তু সেইটো কৰিব নালাগে আচলতে অ আচলতে সময়ত মানে তোমাৰ কোনোবা খিনি সময়ত তোমাৰ, মানে তুমি তোমাৰ। মানে কিবা অ হেৰি হবও পাৰে মানে তুমি, মানে কৰিব নোৱাৰা হৈ যাব পাৰে সেইবুলি যে তুমি ৰৈ দিব লাগিব সেইটো কোনো কথা নাই মানে, বুজিছা উম, সেইবাবে আমি মানে তোমাৰ পৰিশ্ৰমটো কৰি যাব লাগিব আৰু তাৰ ফলতে আমি যি। আহ মানে ফল পাব লাগে সেই ফলটো পাই যাম। আচলতে কষ্টৰ ফল মিঠা বুলি যে কয় যে কথাটো সেইটো।
হয় হয় একদম সচা কথা।
সেইবাবে আমি কথাবোৰ বুজি পোৱা উচিত আৰু এতিয়া যি, সৰু সৰু ল'ৰা ছোৱালীবোৰ নৱ প্ৰজন্ম যি আমাৰ আছে মানে সৰু মানে আমাৰ ঘৰত হওক, তোমাৰ ঘৰত হওক ওচৰে পাজৰে সেই সকলোবোৰ বুজা, কবা লাগে যে তোমালোকৰ যি স্কিল আছে মানে তোমালোকে যি কৰিব পাৰা যি কৰি ভাল পায় সেই কামটো তোমালোকে সৰুৰ পৰা একদম পুৰা মন দি কৰি যোৱা ধৈৰ্য্য ধৰি কৰি যোৱা একে, কটা মানে সেইবোৰ ৰাখি কৰি যোৱা আৰু তেতিয়া তুমি যেতিয়া কষ্ট কৰি যাবা তোমাৰ তেতিয়া ফলটো পাই পাই যাবাগে একেবাৰে লাষ্টলে। উম সেই কথাটো আমি মানে বুজাব লাগে এক কথাত কবলৈ গ'লে। আৰু আজিকালি যি অ তোমাৰ এতিয়া এই বিদ্যয়ালয়ৰ পাঠ্যপুথিটো সেই বিষয়ে পৰিশ্ৰম কৰাৰ বিষয়ে কিছু কথা লিখি
হয় হয় হয় আজিকালি পাঠ্যপুথিৰ প্ৰায়ভাগ খিনিয়ে তোমাৰ অন্তৰ্ভুক্ত থাকে তোমাৰ।
হয় হয় একদম মানে সেইটো কথাত সেইকাৰণে আমাৰ ভালো হৈছে আৰু সৰু সৰু ল'ৰা ছোৱালী বোৰেও আজিকালি কোনো কোনো লোকে বুজিও পায় বাৰু সেই কথাবোৰ কিন্তু কোনো কোনো লোকে বুজি নাপায় সেই বুজি নোপোৱা সকলক আমি বুজাই পেলাই তেওঁলোকৰ যি মানে উ ভৱিষ্যতৰ বাটটো মানে তেওঁলোকক আমি দেখুৱাই দিব লাগে আচলতে বুজিছা কাৰণ অ সকলো মানে সকলো মানুহে সকলো কথা বুজি নাপায় তো মানে তোমাৰ বুজি পোৱা তোমাৰ মানে চিন্তা কৰিব পৰা এই মানে ক্ষমতাটো নাথাকে যে সেই তেওঁলোকক সেই কথাটো বুজাই তেওঁলোকক সেই কথাটোৰ প্ৰতি মানে চিন্তা চৰ্চা কৰিবলৈ মানে এ বুজাই দিব লাগে আচলতে।
হয় হয় হয়।
উম সেইয়াই আৰু আজি যি তোমাৰ লগত কথা পাতি ভালে লাগিল নজনা এটা দুটা কথা তোমাৰ পৰা জানিব পাৰিলো বাৰু বাকী ভৱিষ্যতলৈ এনেধৰণে কথা পাতিম বুলি আশা থাকিল। বাকী আজিলৈ হ'ব দিয়া হ'ব দিয়া।